হেল্লো
অ
অ অ আছো।
অ অ
এই মই আজি মানে ফোন কৰিলো হেৰি এই এই পৰম্পৰা আমাৰ যোনবিলাক আমি অ যোনবিলাক আমি হেৰি কৰোঁ এ আমাৰ কৰনিয় যিখিনি কাম থাকে আমাৰ ল ল'ৰা ল'ৰা ছোৱালীৰে হওক বা অসমীয়া হওক বা বড়ো হওক এইবিলাক এ' যিখিনি কৰণীয় কাম থাকে, যোনটো পৰম্পৰা এটা থাকে আৰু। তাৰে ওপৰতে মই বোলো অলপ কথা পাতো।
অ' অ' কওকচোন?
এতিয়া আমি হ'লো ব্ৰাহ্মণ মানুহ। আমাৰ ব্ৰাহ্মণৰ বহুত কিছুমান নিয়ম থাকে। নিয়ম মানে কি ল'ৰা এটা জন্ম হোৱাৰ পিছতে তাৰ। অ' হেৰি কৰিব লাগে এই।
প্ৰথম কামটো মানে সেই হয় আৰু।
আহ এই জন্মৰ অসুজ অসুজটো কি অসুজ যোৱা হয়।
অঁ।
তামাৰ। অহ, নাম ধৰা যায় নাম ধৰি তেনেকে। তেনেকে আমি হেৰি কৰো।
উম।
আৰু তাৰে পিছত এই ভাত মুখত দিয়া আহে, ভাত মুখত দিয়াত। টো আমি কৰা যায়, তাৰে পিছত চূড়াকণ কৰিব লাগে।
অ' ভাত মুখৰ দিয়াত হেৰি। শ্ৰাদ্ধ কৰা যায় নেকি, ভাত মুখত দিয়াত।
ভাত মুখত দিয়াত আমি আমাৰ দীঘলীয়া এইটো কৰ্মটো। আমাৰ শ্ৰাদ্ধ পৰুষ মানে, সাত পুৰুষৰ শ্ৰাদ্ধ কৰিব লাগে।
অ' অ' অ''।
শ্ৰাদ্ধটো হোৱাৰ পিছত। তাৰ পিছত, এ' লৰাটোক বাচ্ছাটোক হেৰি কৰিব লাগে।
অঁ অঁ।
এ' ভাত মুখত দিব লাগে, তাতে বিভিন্ন ধৰণৰ। খাদ্য সামগ্ৰী বনাব লাগে আৰু। পায়সৰ পৰা, মাছ মাংস চব্জি দালি ভাত। সি ভৱিষ্যতে খাব পাৰে, বা খোৱাত মানে হেৰি। কৰিব পাৰে, এনেকে খুৱ - খুৱাবলগীয়া হয়।
অ' অ' এইবিলাক বস্তু খোৱা যায় নে?
সেইটো খোৱা মানে খুৱাই দিয়াতো ইমান সৰু বাচ্ছা এটা খোৱাবতো নোৱাৰি। সুঙাই দিয়া যায়, তাৰমানানে কি সুঙিব লাগে শুঙিলে খোৱাত। দৰে হয় আৰু ছমাহ। আচলতে জন্মৰ পৰা এশ আশী দিনৰ ভিতৰত আমাৰ নিয়মত। আমি ভাত মুখত দিওঁ।
অঁ অঁ।
অঁ। ত' তেনেকে ছয়মাহৰ ভিতৰত ভাতটোমুখত দিয়া যায়।
অ'।
মুখত দিয়া মানে তেনেকে মুখত লগাই দিয়া যে
অ' পায়স খিনি খুৱাই দিয়ে আৰু।
পায়স ভাত, দালি, চব্জি, মাছ। মাংস, গোটেইখিনিয়ে মুখত অলপ- অলপ লগাই দিয়া যায়। তেনেকে
অ'।
তাৰে পিছত থাকে চূড়াকৰণ যেতিয়া চুলিখিনি দীঘল হয় লৰাৰ চূড়াকৰণ কৰা যায়।
অঁ অঁ অঁ।
এ চুলি দীঘল হোৱাৰ পিছত আৰু চুলি খিনি কাটি দিয়া যায় চূড়াকৰণ কৰি এইটো এটা
পাই আৰু।
জন্মৰ পিছতে চুলি কাটিব নাপায় সেইটো সেইয়ে যেতিয়া চুলি দীঘল হব তেতিয়াহে চুলি কাটিব লাগে আমাৰ নিয়মত।
অ', অ', অ'।
চূড়াকৰণটো কৰিব লাগে তাৰপিছত আৰু কাটি থাকিব পাৰি তেনেকে। কিন্তু এনে কৰিব নোৱাৰি।
অঁ।
আৰু তাৰেপিছত
শ্ৰাদ্ধ কৰে চাগে?
অ' তাতো বহুত নিয়ম থাকে তাতো শ্ৰাদ্ধ তাদ্ধ এইবিলাক থাকে। তাৰ পিছত থাকে নগ লগুন দানি।
অহ।
লগুণত তাৰ মানে কি হয় ন এইটো আচলতে নগুণ নটা গুন এ তেনেকে সেইটো মানে বিয়াৰ দৰে হয় বস্তুটো, এ বহুত ডাঙৰকে কৰা যায়।
অ'।
আৰু তেনেকে সেই কৰি হেৰি কৰা যায় লগুনদানিটো কৰা যায়।
অ'। তাকে লগুনদানি খানাটো মানে হেৰি হয় চাগে নিৰামিষ হয় নেকি? মই মানে শুনিছিলো আৰু।
লগুনদানি খানাটো নিৰামিষ সেইটো অ' নিৰামিষ কৰিব লাগে।
অ', অ'।
ব্যৱহাৰ কৰিব নাপায় তাৰ মানে এইটো লগুণ দানীটো কেনেকুৱা হয় এটা ব্ৰহ্মচাৰীৰ মানে এটা হেৰিটো কৰ্ম।
অ', অ', অ'।
সেনেকুৱা হেৰি কৰা যায়।
অ', অ'।
আৰু এইখিনি হোৱাৰ পিছত আৰু বাকী আৰু আৰু বেছি নাথাকে আৰু বিয়াখন থাকে আৰু। এই তেনেকুৱা ধৰণৰ হেৰি থাকে আৰু ছোৱালীৰ ক্ষেত্ৰত বেলেগ নহয় ছোৱালীৰ ক্ষেত্ৰতটো আৰু লৰা দৰে একেই। আহ ভাত মুখত দিয়া বা আহ মানে আহোচটো খেদোৱা।
অ।
এইবিলাক চব থাকে মাত্ৰ চূড়াকৰণ কৰা নাযায় ছোৱালীৰ ক্ষেত্ৰত।
অ মই তাৰমানে এনে শুনিছিলো মানে কি হয় ব্ৰাহ্মণ সকলৰ নিয়মত মানে কি হয় ল'ৰাৰ মানে একৈশ দিনত অ হেৰি যায় অ অসুচটো যায় বুলি কয় আৰু ছোৱালীৰ হলে একত্ৰিশ দিনত হয় বুলি কয় অহ তেনেকে শুনিছিলো আৰু অ মানে তেনেকে খেদাই আৰু সুচটো
অ তেনেকেই কৰিব লাগে
অ অ
এহ আৰু সেনেকুৱা আৰু। ছোৱালীৰ ক্ষেত্ৰত অলপ
বেলেগ হয়।
অ' ছোৱালীৰ ক্ষেত্ৰত
এ বেলেগ মানে কাজ কৰ্ম খিনি প্ৰায়ে থাকে তাত ত লগুন দে আমি চূড়াকৰণটো আমি ছোৱালীৰ নকৰো বাকী লগুন দানিটোতো আৰু তোৰ ল'ৰা থাকে ছোৱালীটো আৰু সৰু বিয়া হয় তেনেকে তাৰপিছত আৰু সেইখিনিয়ে আৰু কিন্তু হয় আহ বড়ো বিলাক যোনবিলাক বড়ো বা আমাৰ কোচ জাতি বা বড়ো জাতি তেওঁলোকৰ বা ৰাভা জাতি সেই ৰাভা জাতি বিলাকৰ পৰম্পৰাটো অলপমান বেলেগ ধৰণৰ সিহঁতৰ কি হয় যেতিয়া লৰা ছোৱালীৰ জন্ম হয় লৰাই হওক ছোৱালীয়ে হওক জন্ম হোৱাৰ পিছতে অ সিহঁতৰ তাৰমানে আমি যেনেকে ভাত মুখত দিওঁ সিহঁতৰে সেই কৰ্মটো কৰে কিন্তু সিহঁতৰ অলপ বেলেগ ধৰণত হয় সিহঁতে প্ৰথম জন্মৰ পিছতে অকনমান ঘৰত যোনটো সিহঁতে মদ বনাই সিহঁতৰ ঘৰত ঘৰুৱা যোনটো মদ বনাই
পানীয় ত যে বনাই অ
হা সেইটো সেইটো তাৰমানে সিহঁতে অকনমান মুখত জিভাত অকণমান লগাই দিয়ে আৰু গাহৰি আনি গাহৰিৰে ভাত খুৱায়
অ অ
তাৰপিছত আৰু তেওঁলোকৰ বেলেগ নিয়ম নাথাকে আৰু
অ অ
অহ চব অ জনজাতিৰে পৰম্পৰা নিয়ম বিলাক বেলেগ বেলেগ
অ অ তাকে ওম
আমি এই সেনেকুৱা আৰু আমাৰ ব্ৰাহ্মণ জাতিৰ অলপমান বেছি হয় নিয়মবিলাক
অ অ
বাকী কলিতা হওক দাস হওক সেই যিখিনি মানুহ আছে সেই মানুহখিনিৰো আহ নিয়ম বিলাক অলপ বে-বে-বেলেগ ধৰণত থাকে।
অ অ এনে ছোৱালীৰ তেনেকে শ্ৰাদ্ধ নকৰে বুলি শুনিছো মানে বিষ্ণুপাত এখন কৰে।
উম
ছোৱালী তেনেকে শ্ৰাদ্ধ হিচাপত নকৰে আৰু। বিষ্ণুপাথ এখন কৰি ভাত মুখত দিয়ে বুলি শুনিছো আৰু। লৰাৰ কিন্তু সাত পুৰুষৰ শ্ৰাদ্ধ কৰিব লাগে। উম আৰু তাৰপিছতে আপোনাৰ অ এ লগুন দেনিখনতো মানে খুব দীঘলীয়া কাজ চাগে ন?
এইখন বহুত দীঘলীয়া হয়।
অ
বহুত দীঘলীয়া কৰ্ম হয়।
অ অ তাকে অ ধুৱাই বা তেনেকে কিবা শিক্ষা দিয়ে দিয়ে বুলি শুনিছিলো শিক্ষাতো কিবা কিবি বস টো দিয়ে নহয় মই মানে এনেকে শুনিছিলো আৰু।
ভিক্ষা মানে কি হয় যেতিয়া এইটো ব্ৰহ্মচাৰী বুলি মই ক'লোৱেই ব্ৰহ্মচাৰীৰ এটা হেৰি হয় ত' ব্ৰহ্মচাৰী এজনে ম যেনেকুৱা ধৰণত চলে বা ব্ৰহ্মচাৰী এজনে যেনেকুৱা ধৰণত আহ মানুহৰ ঘৰে ঘৰে গৈ বা আহ তেনেকে ভিক্ষা কৰি খায়। সেইটো এটা নিয়ম প্ৰথম মাকক ভিক্ষা খুজে।
অহ
আত্ম কুটুম্বৰ যিখিনি থাকে সেই তেওঁলোকে ভিক্ষা দিয়ে।
অ অ আছে
এনেকুৱা ধৰণৰ নিয়মবিলাক আছে আমাৰ।
অ উ ভিক্ষাত এনে কি কি বস্তু দিয়ে বাৰু।
ভিক্ষাটোত এনে এই ঘি দিয়ে।
অ
তাৰপিছত বেঙাই সৰু বেঙেনা যোনটো থাকে সৰু বেঙেনাটো দিয়ে।
পোৱাল বেঙেনাটো অ অ।
আৰু
এ চাউ আলু অলপ দিয়ে। এ তেনেকে আৰু চাউল তাউল দিয়ে।
অ' অ' মগৰ দালি চাগে দিয়ে।
উম।
উম য় অ'।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
উম তাকেহে আৰ'।
হ'ব, ঠিক আছে থৈছো তেনেহ'লে।
অ', অ'।
কিমাব ।
যে ।